হেল্ল'? হেল্ল'?
অ', শুনিছেনে?
অ', শুনিছোঁ।
অ', এই মই যে এয়া আমৰ আচাৰ বনাইছিলোঁ‌ যে
অ'।
অ', সেয়া এতিয়া গ্ৰাহক লাগিছে নহয়, মই এয়া বেচুনে সুধি আছে।
অ', হয় নেকি? তোৰ আচাৰখিনি খাই আকৌ বৰ ধুনীয়া লাগে আৰু।
খাইছিলি নে, খাইছিলি নে?
অ', খাইছিলোঁ‌, সৰহকে তই বনাবি, এতিয়াতো আমো নাইকিয়া হ'ল। কি কৰিবি? তাৰ পাই নহলে অলপ
আম-আমৰ খিনিও খাই ভাল পাইছে, জলকিয়া আচাৰ খিনিও খাই ভাল পাইছে।
তেতিয়াহ'লে তই দুইটা আছাৰ
অ', তলত মানে এই আ-জলিকীয়া আচাৰ দিলোঁ‌, ওপৰত আমৰ আচাৰ মানে মই দিছিলোঁ‌ গে খাবলে, মই যে পাৰ্লাৰ শিকি থকা ছোৱালী জনীক দিছিলোঁ‌ বা।
অ'-অ'।
আছাৰ আৰু আছেনে এনেকে সুধিছে মানে। তাৰপিছতে মই বোলো এই অ-আছিলে বোলো এতিয়া মই ঘৰলৈকো লৈ গ'লো সিদিনাখন। কৈছে হেৰি, যদি বেচা আমি কিনিলোঁ‌ সেইদিন আমাৰ ও খাই ভাল পাইছে, আকৌ ল'ৰাটোৱও খাই বৰ ভাল পাইছে। কৈছে বেচিবা নেকি, এনেকে কৈ মই বোলো নায়য়ে এতিয়া বোলো, ঘৰতহে অকণমান থৈছোঁ খাবলৈ অকণ ঘৰতে লাগেই বোলো এনেকে ক'লো আৰু।
অ'।
তাৰপিছতে কেনেকে বনাইছোঁ‌ ছোৱালী জনীয়ে সুধিছে, গিৰিয়েকলে বনাই লৈ যায় মানে।
অ'।
তে মই কৈছোঁ‌ আৰু এনেকে তেনেকে আম তেতিয়া বোলো জলকীয়া খিনি আধা থেতেলা কৰি ল'বা, লৈ পেলাই পাঁচফোৰণ সৰহকে দিবা, এনেকে কৈছোঁ আৰু ৰেচিপিটো, এতিয়া তাই সেইদিনাখন বনাই পেলাই গিৰিয়েকলে লৈ গৈছে, মোক কৈছে তুমি বোলে এইটো ব্যৱসা সায় কৰাচোন বোলে, বহুত মানুহে কৈছে কিনিব বোলে ইমানেই ধুনীয়া লাগিছে খাই। মই এতিয়া ব্যৱসায় কৰ
তোৰ আছাৰ আগতে ৱ চবেই ভাল পায় আৰু ভালো হয়। ধনেও ভাল পায়।
এতিয়া সেয়া মোক কৈ আছে, কৈ আছে মই এতিয়া কেনেকে বেছ বনাই দিয়াত দিব পাৰিম, কিন্তু এতিয়া ধৰি লওক বনোৱাত মই কৰি দিম, এতিয়া ক'বাত বৈয়াম কিনিব লাগিব, কিহত বেছিম, কি কৰিম, ক'ত বে
সেইবিলাক এইয়া হেৰি কৰিবি তই, ইউটিউবত চাবি ইউটিউবত। ইউটিউবত চাই পেলাই ত পৰা হেৰিয়ত চাই ক'ত কেনেকে বস্তু বিলাক পায় তেনেকে আনি পেলে। অঁ হেৰি কৰিবি আৰু তাৰপা কৰিম দে নহ'লে দুইজনীয়ে।
নহলে ছোৱালীজনীক কবি তুমি কৰ'বাত যদি হেৰি পোৱা আমি বনাম। তুমিয়ে। হা? অঁ হলচেল দোকান আছে।
তোৰ মাততো আহা নাই ভালকে।
অ'।
তাত বোলে অ' তাত বোলে হলচেল দোকান বুজিলি?